হেল্ল' কি কৰি আছা?
এই গৰুকেটা এৰিব আইছো বুইছা যি গৰম দেতাই এৰিব দিলে।
অ', গৰু গৰু আছে নিকি তোমালোকৰ?
উম এজনী আছে গৰু এজনী।
অ', আৰু আমাৰ ফালে এতিয়া গৰু পুৰা চুৰি হৈ আছে ৰাতিতে গৰুৰ মানে গৰুৰ মানে এতিয়া ৰাই থিবই নোৱাৰে চুৰে মানে চুৰ কৰি লৈ যায়।
উম।
এই আজি কালি ৰাতি অ', এক কালি অ', কালি যোৱা কালি ৰাতি আমাৰ মানে আমাৰ ঘৰত নহয় মানে লগৰ ঘৰ ঘৰৰ মানে গৰু গৰু দুটা চুৰে লৈ গৈছি
এ, আমাৰ নিনিয়ে আমা কিয় জানা আমা মানে গোহালি ঘৰটো আমা একে জাষ্ট লগতে লাগি আছে যে মানে কিবা এটা কৰিলেও মানে গম পাই যাওঁ আৰু।
চাই চিটি ৰাখিবা নহ'লে লোকচান হৈ যাব অ', এতিয়া আহিছে
শুনিছা হেল্লো আহিছে তোমাৰ চাউনটো মানে মাজে মাজে সি হৈ জানা ফাটি ফাটি যায় কিয়বা
অ', সেইটোয়ে একদম হ'ব পাৰে চাগে ন
এ, নেটৱৰ্কৰ মই এইফালে গছ চছৰ বগাই পেলাই উঠি পেলাই নেটৱৰ্ক ভাল কৰিব লাগে বুইছা
অ', অ'। ধৰ আজি মই গৰম কেনেকুৱা গৰম অ', গৰম কেনেকুৱা দিছে আজি
এই গৰম পাই গৈছোঁ বুইছা এতিয়া হেৰি হৈ আছে যে কি বুলি কয় এইটো যি গৰম দিছে ন ক'ব নোৱাৰো মানে মই গৰু দিবলৈ আহিছোঁ যে সেইকাৰণে মানে পিঠি একে ৰঙা হৈ গৈছে মানে ৰ'দ পৰি।
উম উম।
ছাগলী কেটাও আছে সেকেটাও এৰি থৈ আহিব লাগে সেকেটাও একেলগে লৈ গৈ আছোঁ গৰুকিটা লগতে
অ', অ'। আমাৰোতো এই অলপ আগত, মানে অলপ অ', পানী পাইয়ে আছে বাৰু কিন্তু অলপ আগত মানে অলপ কিনকিনিয়া বৰষুন আহিছিলে মই ভাবিছো আজি বতৰতো চাগে আ চাগে অলপ ঠাণ্ডা কৰিব কিন্তু নাই এতিয়া গৰম পুৰা গৰম দি আছে, বতাহো কমি গৈছে এতিয়া।
উম, উ তাকে।
উম।
উম, তাৰ কাৰণে মানে অলপ হেৰিয়ে হৈযায় বুজিছানে কথাটো।
অ', হেৰি হৈ যায়, প্ৰব্লেম হৈ যায়।
উম। উ এতিয়া মানে মেইন কেছ হৈছে এই বতৰটো মানে একো বিশ্বাসে কৰিব নোৱাৰা এই ৰ'দ দিব এই বৰষুণ দিব।
অ', অ'।
তেনেকে হেৰি কৰি থাকিব আৰু হয়নে নহয় কথাটো কোৱা।
অ', অ'।
উম।
তোমৰ কামটো ঠিক অনলাইন কামটো তোমাৰ ঠিকঠাক চলিছেই।
ঠিক ঠাক মানে এনেকেই চলি আছে আৰু বাৰতে।
অ', চলিলে ভাল বাৰু।
পিছে, চলিলে ভাল অ', পিছে ভাত পানী খালানে নাই সেইটো কোৱাচোন।
ভাত পানী খালো বাৰু, মই ৰাতিপুৱাই খালো, তুমি খালা নে নাই?
মই এই গৰুকেইটা এৰাল দি থৈ আহি পেলাই খাই আছো ৰ'বা ঘৰত গৈ।
অ', হয়, হয়।
উম। তাৰকাৰণে অলপ মানে দিগদাৰও হৈ যায় ঘৰত গৈ ভা
মোৰ আইডিটো মই মেক্স কৰিব পাৰিম জানো?
হা?
মোৰ আইডিটোৰ যে তোমাৰ লগত যে আজি এ, হেৰি মোৰ আইডিটোৰটে অনলাইন কামৰ
অ'
সেইটো মেক্স কৰিব পাৰিম জানো।
মেক্স মানে কি কৈছা বুজা নাই, ভালকৈ অকমান মোক ক'ব পাৰিবা নেকি।
মই মানে কৈ আছো, এ, আমিযে অনলাইন কামটো কৰো।
অ'
সেই কামৰ এতিয়া মই নিজৰ আইডি হয়, হে
অ', অ', অ', পাৰিবা পাৰিবা নিশ্চয় পাৰিবা, মই তোমাৰ নম্বৰটো সেই লগ কেটাকো দি দিম সেইকেইতা সেইকেইটাই তোমাক কৰাত সহায় কৰি দিব, মানে কৰাত
অ', সিঁহতৰ লগত মই কৰিব পাৰিম জানো তোমাৰ লগত যেনি তোমাৰ লগত যেনেকা ফ্ৰী আছো, সিহঁতৰ লগততো ইমান ফ্ৰী নহয়। সিহঁতৰ লগতটো ইমান ফ্ৰী নহয়, সিহঁতে পিছত যদি কিবা বেয়াই পায় নেকি, মনত কৰি কেনে।
এ, নাই নাই একো বেয়া নাপায় তুমি খালি কথাবিলাক ক-কবা সেই কি কি হৈছে কি নাইহোৱা, সেহতক বুজাবা তুমিও বুজাই দিবা হৈ যাব তেনেকে, কৰি ল'ব পাৰিবা মানে। এনে মানে ভালকৈ তোমাক কৰিব, মুঠ বুজিছা নহয়।
অ', অ', হ'লেও মানে কি হয়, যদি বেয়া পাই যায় সিঁহতে।
এ, নাপায়, নাপায়, বেয়া কিয় পাব, কোৱাচোন তুমি।
না বেয়া নাপায়, সেইটো সেইটো বেয়াৰ কথা কোৱা নাই মানে কৈ আছো যে, মানে ইমান কথা চথা হোৱা আগতে হোৱা নাই না সেইকাৰণে।
অ অ সেইকাৰণে সেইটোয়ে তুমি ধৰ খবৰ এইটো ভালহে তেনেকুৱা নাই হোৱা যেতিয়া আহ চোৱা তুমি মোৰ কথা চব জানা মই তোমাৰ কথা চব জানো তোমা মোক সুধিবা কি তুমি এইটো কথাটো কোৱাচোন
অ সেইটো বাৰু হয়
অ তুমি নতুন নতুন পাবা নতুন নতুন কথা সুধিব পাৰিবা নতুন নতুন কথা শিকিব পাৰিবা ধৰা সিহঁতে কি মতামত আগবঢ়ায় তুমি কি কোৱা
অ অ
এইটোপা চালে ভালেই মোৰ মাজতে এজনী ছোৱালীৰ লগত কলোঁ বুজিছা
অচিনাকি নেকি
মানে এনো অচিনাকি এনেকুৱাই কথা কৈছে মই মানে মোৰ নিজেই কথাই নুলোৱা গৈছে পিছত মই একে মানে কথা কৈ কৈ কৈ কৈ মানে মানে কি ক'বা আৰু এনেকুৱা কথা কব লগীয়া হৈছে নহয় নিজে বনাই মেলি
অ কি কি এনে এনে কৰ পৰা কৰ ছোৱালী হয় সেইজনী?
চিনি নাপাও মানে ঘপচে এটা প্ৰশ্ন সুধি দিলে তোমাৰ ধৰ হেৰি সুধি দিলে ত কি আছিলে তুমি কলেজ জীৱন আৰু হেই কলেজৰ জীৱনতটো এটা এটা বাক্যত কি বুলি কোৱা মই কৈছো মই উ বাইদেউ মই এইটো নাজানিম নহয়
গম পাইছা
কেইদিনমানৰ আগতে মোকো তোমাৰ ছোৱালীজনীয়ে মেছেজ দিছিলে দিছিলে কি কৈ আছিলে জানা,
অ এই কিবা নামটো হেৰি আছিল নেকি শিল্পী নে শিল্পী আছিল নেকি নামটো বায়ত লিখি থোৱা
অ অ তেনে অ অ অ শিল্পি তেনে নে অ তেনেকুৱাই কিবা নাম আছিলে।
আৰু এইটোৰ পৰা ষ্টাৰ্ট হয় নেকি নম্বৰটো
হে নম্বৰটো মই ত শিল্পী শিল্পী নি অ সেইটো মই নাম্বৰটো মনত নাই কিন্তু নামটো শিল্পী নিচিনা আছিলে মানে মেছেজ দিছিলে তাৰ লগত মানে কৰিবলৈ ই তাৰ বোলে কমপ্লিট হোৱা নাই মানুহো নাই বোলে তাৰ ম মোক মেছেজ দিছিলে তেতিয়া তোমাক কৰিছিলে নেকি
অ মোকো শুধছিলো মই কৰিলো বাৰু এ এটা কৰতে বোৰ হৈ গৈ আতি গৈছে আৰু মই নকয়া হ'লো মই এতিয়া সুধিছিলো কৰিব নেকি কিন্তু মেছেজৰ ৰিপ্লাই নিদিয়ে মই আকৌ উকযাচি নুসুধিলো আৰু
অ কেইটা কৰিছিলা?
এটা কৰিছিলো এই এটা কৰোতে মোৰ মূৰটো বেয়া হৈ গ'ল। মোৰতো বেয়া কৰি দিছে মানে অনলি এটা অ এটা কৰোতে মোৰ কি জানা মই যেনেকে এতিয়া ধৰ তোমালোকৰ কামটো কৰিম বুলি আজি ধক কলো তোমালোকৰ এতিয়া কামটো কৰিম অলপ দেৰি হলেও কৰোতো কামটো
অ কৰো কৰা
কিন্তু এ মই যোনজনী ছোৱালী আমাক যে মেছেজ দিছিলে সেইজনী তেনেকুৱা নহয় তোমাক ধৰ ক'ব দুটা বজাত দুটা বজাত তুমি তাক মেচে্জ পাগলৈ যাবা ত কাম কৰিব নাহে
অ অ মেছেজ ৰিপ্লাইয়ও নিদিয়ে ন দে অলপ টাইমৰ পিছত আহিম বুলি
ৰিপ্লাইদিলে কয় মই অলপ বিজি আছো পিছত কৰিম পিছতো পিত নাহে যে এতিয়ালৈকে পিছত অহাই নাই মোৰ লগতে সেইদিনাখন ক'লে দুটা বজাৰ পিছত মই ফি
অ
অ দুটা বজাৰ পিছত সেইদিখন আৰু সেইটোয়েই তাৰপিছত মোক এদিন হেই কি আছিলে মই যে হেই বৰদোৱা গৈছিলো যে
অ'।
এতিয়া বৰদোৱা যোৱাদিনাখন তাই এতিয়া গৈ থাকো তাতে গৈ থাকোতে সুধিছে কৰিব পাৰিবা নেকি এতিয়াই কৈছা আৰে এই নাচলো মই।
অ' ঠিকেই আছে।
অ' এতিয়া চোৱা কেনেকে কৰিবা, এতিয়া মই ক'বালৈ গৈ আছো গাড়ীত গৈছো গাড়ীত গান চান লগাই যাবতো ন।
অ' মই বাচিলো বাৰু তাই লগত নকৰিলো। কাম তেতিয়া মানে মোৰ বেলেগ কামো আছিলে যে সেইটো কাৰণে ওলাইছিলে তেতিয়া সেইটো সময়ত সেইবোৰ কামত মই ব্যস্ত ছিলো দেই পিছত তুমিটো জানাই তাৰ লগত মানে সেইটো সময়ত যে বেলেগ কাম ওলাইছিলে বুলি।
অ' গম পাইছো, গম পাইছো। সেইটো টো
অ' পিছত মই অ'
কিন্ত তাই যেতিয়া মোক মেছেজ দিছিলে তেতিয়া মই কৈছিলো যে এতিয়া মই বেলেগ বেলেগ কাম কৰি আছো। এতিয়া মই কৰিব নোৱাৰিম পিছত এতিয়া মই তোমাক লগত সেইটো কৰিব নোৱাৰিম পিছত তোমাক জনাম মই পিছত ক'লে ঠিক আছে হ'ব বাৰু। মই নকৰি কেনে বাচিলো ন নহ'লে তো মোৰো বহুত দিগদাৰ হ'লে হয়।
অ' ঠিকে কৈছা বহুত বাচিলা তুমি দেই।
উম উম বাচিলো বাচিলো।
অ' নহ'লে তোমাৰ বহুত দিগদাৰ হৈ গ'ল হেঁতেন পিছে কম্পিউটাৰ ক্লাছটো কাইলৈ যাবা কাইলৈৰ পৰা যাবা চাগৈ।
অ' কাইলৈৰ পৰা যাম আৰু।
কাইলৈ টেষ্ট ল'ব বুলি শুনি আছিলো তোমাৰ।
অ', অ' মোৰ টেষ্ট ল'ব এতিয়া কি বা টেষ্টত সুধে এইটোৱে নাজানো নহয়।
তুমি বিশেষ একো নালাগে শুনা মই কোৱা কথা কেইটা
মোৰ এম এছৰ টো শুনা এই এম এছত পুৰা কমপ্লি মানে মই পুৰা কমপ্লিট কৰিব পাৰিম এম এছত পুৰা জানো। আৰু প্ৰেজেণ্টেচনো পুৰা জানো কিন্তু মোৰ মানে অলপ দিগদাৰ হ'ব হেৰি তোমাৰ কি কয় এইটো এ হেৰি অ' এক্সেলত অলপ প্ৰব্লেম হ'ব।
সেইটোৱে তুমি এক্সেলৰ ফৰ্মুলা কেইটা মনত ৰাখি যোৱা তোমাক তাৰপিছত সুধিলে কৰি দিবা সেইটোহে কথা। মানে অলপ নাজানিলে মেমক কবা মেম এইটো এইটো ফৰ্মুলা পাহৰিলো কি কয় কৈ দিয়কচোন ফৰ্মুলাটো তুমি এনেকে নুসুধিবা যে মেম এইটো মই কৰিব পৰা নাই মেমক ক'ব এইখিনি মনত আছে খালি ফৰ্মুলাটো এই কণ পাহৰি গৈছো কওঁক।
পাহৰিলো অ'। অ', অ'।
নাই কৈ দিব তাৰ মানে ফৰ্মুলাটো কৈ দিব ধৰ ফৰ্মুলাটো কৈ নক'লেও অকমান হিনটো দি দিব কেনেকে কৰে।
অহ, নাই নাই অলপ ফৰ্মুলা দি দিলে মই পাৰি যাম মোৰ ইমানো অসুবিধা নহয়।
এইটোৱে মই তেনেকে মানে মই আগতে কৰি আহিছোতো মই এইবিলাক কথা গম পাওঁ কেনেকে সুধিব লাগে মানে মই এবাৰ তেনেকে মই নাজানো বুলি কওঁতে আকৌ মোক এক্সেল খিনি আকৌ পঢ়ি পেলাই দি আকৌ দুদিনৰ পিছত আকৌ একজাম লৈছে হি।
আৰু মোৰ লগত যে ল'ৰা এটাই লৈছিলে তুমিতো চিনে তুমিতো দেখিছাই। এডমিছন যে লৈছিলে। আমি দুটা একেলগে এডমিছন লৈছো ই এতিয়া ক্লাছতে নাহে বহুত দিন ধৰি। মেছেজ দিলে মেছেজো- অ' মেছেজ দিলে মেছেজো না
কেচটো। অ' মোৰ মোৰ আৰু চুজানৰ নিচিনাই হৈছে কেচটো।
অ', অ', ন, অ'।
এই চুজানৰ মানে সেই ক্লাছ বিলাক কৰি থৈছিলে যে কি আগতে ক্লাছ কৰি তাত শেষ হৈ গ'ল।
অঁ অঁ'
মোৰ পিছত মোৰ পিছত ক্লাছ বিলাক শেষ হোৱা নাই।
অঁ তোমাৰতো থাকি গৈছিলে, তাৰ পিছত তোমাৰ বহুত টাইম লাগি গৈছিলে।
মোৰ বহুত টাইম মানে কি আৰু মোৰো সোনকালে শেষ হৈছে তাতকৈ মোৰ ক'ব গৈলে তাৰ লগত যোৱা ঠাইত মোৰ- সোনকালে শেষ হৈ গ'ল হেতেন সেই-
অঁ অঁ'
মই যোনটো মানে এনেই মই চাব গ'লে ষোল্ল মাহ লাগিছে কৰোংতে কোৰ্ছটো।
ষোল্ল মাহ অঁ'।
খোলাই নাই মইতো। ছয় মাহ ভাবাচোন কিমান দিন যোৱা নাই, মানে আধা বছৰ যোৱা নাই মই।
অ' মই মানে এইটোৱে ভাবি আছো মই যে তোমাৰ এই কলেজটো খোলা লে মই ৰেগুলাৰ কৰি দিম। হেল্লৌ' হেল্লৌ' হেল্লৌ'